হেল্ল ',
অ, শুনিছো।
হেল্ল', অ, শুনি-শুনি তুমি শুনা পাইছা বাৰু।
অ', অ', পাইছো-পাইছো অ,
অ, কি কৰি আহা?
মই এয়া তোমাৰ সন্ধিয়া লগে চাহখন খাই পেলাই উঠিছো, তুমি?
অ, মইয়ো এয়া সন্ধিয়া এই প্ৰাৰ্থনা কৰি পেলাই এনেই বহিহে আছো বাৰু এতিয়া। তাকে বাকী খবৰ খাতি কেনেকুৱা তোমাৰ?
অ', অ', খবৰ খাতি মোৰ ভালে - ভালে আৰু তোমাৰ ভাল নহয়।
মোৰো ভালেই অ, তাকে বোলো বহুত দিন হ'ল তোমাৰ ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমাক ফোন কৰিলো মানে।
অ অ ভালে কৰিলা, ভালে কৰিলা।
হয় হয় তাকে মানে এতিয়া হয় হয় বিষয়টো মানে এনেকুৱা হ'ব এই আমাৰ মানে যি খনিজ পদাৰ্থ আছিল সেই খনিজ পদাৰ্থ যে আজিকালিৰ দিনত যে মানে তোমাৰ কমি গৈছে সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছোঁ, কেনেকুৱা হ'ব বাৰু?
অ হয় হয় হয় ভাল হ'ব।
অ হয় হয় মানে এতিয়া ক কথাটো ক'বলৈ গ'লে কি হৈছে আজিকালি আমাৰ মানে যি মানে খনিজ পদাৰ্থ সমূহ আছে এই খনিজ সমূহ পদাৰ্থ সমূহৰ মানে নাপ- টনি আমি দেখা পাইছো মানে আমাৰ মাজৰ পৰা মানে সেইবোৰ আহ বহুত প- পৰিমানে মানে হেৰাই যোৱা আমি দেখা পাইছো গম পাইছানে।
হয় হয় অ।
হয় এতিয়া মানে আমি খনিজ পদাৰ্থ বুলি কলে আমি কি বুজোঁ খনিজ পদাৰ্থ মানে হল কি এনেকুৱা বস্তু মানে তোমাৰ অ মাটি খান্দি মানে মাটিৰ তলৰ পৰা কিছুমান মানে এনোক- এনেকুৱা পদাৰ্থ বা বস্তু উলিওৱা হয়। সেই সমূহ মানে আমাৰ দৈনন্দিন জীৱনত মানে অতিকৈ প্ৰয়োজনীয় হয়। সেই বস্তু সমূহকে মানে আমি খনিজ পদাৰ্থ বুলি কও গম পাইছা। হয় হয় এতিয়া মানে তোমাৰ খনিজ পদাৰ্থৰ ভিতৰত এতিয়া তুমি চাবলে গ'লে এ তুমি এই আজিকালি যে যি যান বাহনত যে তোমাৰ তেল যে ভৰাই মানে তোমাৰ পেট- ট্ৰল হওঁক, ডিজেল হওঁক, সেইসমূহ আচলতে আমাৰ খনিজ পদাৰ্থ গম পাইছা।
ওম হয় হয়।
হয় তাৰ উপৰিও তোমাৰ এতিয়া যি চূণশিল মানে চিমেন্ট যে বনাবে যি ব্যৱহাৰ কৰে। চূ- তূণশিল হওঁক তাৰপিছত আকৌ যি সোণ, অ সোণসমূহো কিন্তু মানে আমাৰ সেই খনিজ পদাৰ্থতে পৰে কাৰণ সোণসমূহ আমি মানে মাটি খান্দি উলিয়াব লগীয়া হয় গম পাইছা?
উম, হয় হয়।
হয় হয় এতিয়া মানে কি হৈছে আমাৰ যি বৰ্তমান যুগত মানে যি আধুনিকতাৰ প্ৰভাৱ পৰিছে সেই তাৰ ফলত মানুহ বোৰে কি কৰিছে তোমাৰ ধৰি মানে সকলো বস্তুৱে মানে অ অধিক ব্যৱহাৰ কৰিবলৈ লৈছে এতিয়া তুমি এটা কথা চাবাচোন। আজিকালি মানে মানুহবোৰৰ মানে প্ৰত্যয়েক ঘৰ মানুহতে মানে এখন এখন গাড়ী বা স্কুটি বাইক মানে আছে হয় নহয় বাৰু তেওঁলোকে কি কৰিছে সেই মানে স্কু- টি বাইকসমূহ লৈ পেলাই মানে এ এনেই কেতিয়াবা উ মানে যধে মধে মানে ঘূৰি ফুৰে। মানে সেই যি ইন্ধনসমূহ মানে তেওঁলোকে আজিকালি দিনত মানে বেছিকৈ ব্যৱহাৰ কৰা আমি দেখা পাইছো গম পাইছানে?
ওম হয় হয় অ।
হয় তাৰ ফলত কি হৈছে আমাৰ যি খনিজ পদাৰ্থ সমূহ আছে সেইবোৰ মানে আমি অপব্যৱহাৰ হোৱা দেখা পাইছো আৰু লাহে লাহে মানে সেইবোৰৰ মানে নাটনি হৈ সেইবোৰ মানে খতম হৈ যোৱা দেখা পাইছো, গম পাইছা। আৰু এতিয়া অ যেত- এতিয়া মানে এতিয়া কি হৈছে সেই খনিজ পদাৰ্থ বোৰ সমূহ মানে যেতিয়া নাইকিয়া হৈ যাবলৈ ধৰিছে কি হৈছে আমাৰ সেই বস্তু বোৰৰ দাম বাঢ়ি গৈছে। এতিয়া তুমি এটা কথা শুনিছা নাই জানো। আমাৰ যে যি এল পি জি গেছ আছে সেই এল পি জি গেছ কিন্তু আজিকালি মানে তোমাৰ নাইকিয়া হৈ যাবলৈ ধৰিছে গম পাইছানে?
উম, হয় হয়।
হয়, হয় সেইটো এটা বহুত মানে ডাঙৰ ভয়ানক কথাাৰ নিচিনা হৈ গৈছে কাৰণ তুমি এতিয়া চোৱা আহ মানে এল পি জি গেছটো আমি কিমান মানে কামত ব্যৱহাৰ কৰো আমাৰ মানে তাৰ পৰা কিমান খিনি অ উপকাৰ হয় হয় নহয়? কিন্তু আমাৰ মানুহে কি কৰিছে সেই গেছসমূহ মানে এল পি জি গেছসমূহ মানে ইমানেই অধিক ব্যৱহাৰ কৰিবলৈ ললে সেই মানে আমাৰ খনিজ পদাৰ্থসমূহ মানে নাইকিয়া হৈ গৈছে আৰু তাৰ ফলতে মানে সেই গেছৰ চিলিণ্ডাৰৰ দাম মানে এতিয়া ইমানেই বাঢ়ি গৈছে। মানে তোমাক কবলৈ মানে ভয় লগা নিচিনা হৈ গৈছে গম পাইছা। আৰু অ, তাৰ উপৰিও যি যান বাহনৰ মানে তেলৰ কথা কৈছো সেইসমূহো মানে ইমান এ আজিকালিৰ দিনত ইমানেই কমি গৈছে মানে তাৰ আগতে যদি তাৰ দাম আছিলে বিশ টকা তেতিয়া তাৰ দাম হৈ গ'ল এশ টকা, এশ দহ টকা তেনেকুৱা হৈ গ'ল গম পাইছা নে?
হয়, হয় অ।
হয়, হয় এতিয়া মানে তাৰ উপৰিও কি হৈছে আমাৰ মানে মানুহবোৰে আচলতে সেই কথা বোৰ বুজি পাব লাগে কাৰণ এ খনিজ পদাৰ্থ বোৰ কি হৈছে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক মানে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। এতিয়া তেলটো যেতিয়া মানে পুৰি যায় তাৰ পিছতো আকৌ তুমি সেই তেলটো মানে অ, বনাব নোৱাৰা হয় নহয় বাৰু।
হয়, হয় অ।
হয়, হয় সেইবাবে আমি সেই কথাবোৰ মন দিব লাগে কাৰণ আমাৰ ভৱিষ্যতৰ কথা আ ছে আমাৰ এতিয়া আজি নতুন প্ৰজন্ম টো আছে মানে আমাৰ যি পিছৰ প্ৰজন্মটো হ'ব সেই তেলোকৰ বাবে কি তেওঁলোকৰ মানে সময়ত কি হ'বগে সেইসমূহ মানে খনিজ পদাৰ্থ যেতিয়া নাইকিয়া হৈ যাব তাৰ ফলত মানে বহুখিনি অসুবিধাৰ সন্মূখীন হব লাগিব গম পাইছা? সেইবাবে অ, সেইবাবে মই ভাবো কি যে সেই খনিজ পদাৰ্থ সমূহ হয়, এতিয়া মানে আমি ব্যৱহাৰ কৰিব লাগিব একেবাৰে যে আমি ব্যৱহাৰ কৰাটো কমাই দিম সেইটো নহয়। কিন্তু মানে আমি কি অ সেই খনিজ পদাৰ্থ সমূহৰ উপৰিও মানে আমি কিছুমান বিকল্প মানে কাম কৰিব লাগিব বুলি মই ভাবো এতিয়া তুমি এটা কথা তুমি চাবাচোন হেৰি এই আজিকালি যে তোমাৰ যি কাৰেণ্টত যে কাৰেণ্টত নহয় মানে তোমাৰ এই বেটেৰী ই ৰিক্সাবোৰ চলে মানে বেটেৰিৰ গাড়ীবোৰ যে চললৈ লৈছে সেইটো কিন্তু এটা বহুত ভাল কথা হৈছে গম পাইছা? মানে আহ তাৰ তাৰ ফলত মানে তোমাৰ সেই তেলৰ ৰাহি হৈ গৈছে হয় নহয়। আৰু এতিয়া আজি আৰু এটা কথা তুমি এতিয়া লক্ষ্য কৰিছা নাই জানো আজিকালি তোমাৰ এই কিছুমান মানে এনেকুৱা যন্ত্ৰ পাতিও ওলাইছে কাৰেণ্টত মানে লগাই পেলাই তুমি তাত এ মানে খোৱা বস্তু বনাব পাৰা মানে খাদ্য বস্তুও বনাব পাৰা সেই সেই কাৰণেও মানে আমাৰ ভাল হৈছে কাৰণ যি এল পি জি গেছৰ মানে নাটনি হৈছিলে। সেই তেতিয়া মানে সেইটো মানে অকমান কমি যাব গম পাইছানে?
হয় হয়।
সেইবাবে আমি সেই কথাবোৰ মানে অলপ মন দিব লাগে আৰু যিসমূহ মানে তেনেকুৱা ধৰণৰ বিকল্প বস্ টো ওলাইছে আমি সেইসমূহ মানে বৰ্তমান যুগত আহ ব্যৱহাৰ উচিত বুলি ভাবো কাৰণ আমাৰ যদি সেই খনিজ পদাৰ্থসমূহ আমি বেছিকৈ মানে ব্যৱহাৰ কৰোঁ তাৰ ফলত সেইবোৰ মানে অ নাইকিয়া হৈ হৈ হৈ হৈ মানে আমাৰ যি ভৱিষ্যতৰ প্ৰজন্মটো যেতিয়া প্ৰজন্মটোলৈ মানে একোৱে নথকা হৈ যাবগে গম পাইছা
হয় হয় অ তাকে
তাকে হয় হয় তাকে ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু
অ হয় হয় তাকে তুমি যিখিনি কথা কৈছা বহুত গুৰুত পূৰ্ণ কথাখিনি কৈছা এতিয়া খনিজ পদাৰ্থ আমাৰ পৃথিৱীৰ এক অতি মূল্যবান প্ৰাকৃতিক সম্পদ এতিয়া আমি প্ৰতিদিনে তোমাৰ ব্যাৱহাৰ কৰা বহুতো বস্তু তোমাক খনিজ পদাৰ্থৰ পৰাই আকৌ তৈয়াৰ কৰা হয়
হয় অ
আৰে আমি সেই কথাবিলাক আচলতে মন নকৰো এতিয়া তোমাৰ অ, মোবাইল ফোন হওঁক গাড়ী
হয়।
ঘৰ ৰাস্তা এ তাৰপিছত তাৰ তোমাৰ এ বিদ্যুৎ উৎপাদন যন্ত্ৰ এই সকলোবোৰতে তোমাৰ এ কোনো নহয় কোনো খনিজ পদাৰ্থতাৰ ব্যৱহাৰ কৰা হয়।
হয়- হয় অ।
খনিজ সম্পদ অবিহনে বৰ্তমান যে এ আধুনিক জীৱন কল্পনা কৰাটো প্ৰায় অসম্ভৱ নিচিনাই।
হয় -হয় অ, ঠিক কথা কৈছা।
অ, প্ৰথমতে আমি আহ খনিজ পদাৰ্থ কি সেই তাৰ বিষয়ে মানে জানিব লাগিব এতিয়া তুমি ক'লাই যে খনিজ -খনিজ পদাৰ্থ হৈছে তোমাৰ এনে কিছুমান প্ৰাকৃতিক বস্তু যিবোৰ তোমাৰ এ বছৰৰ ভিতৰত সেই পৃথিৱীৰ ভিতৰত গঠন হয়। এতিয়া এইবোৰ সাধ এইবোৰ সাধাৰণতে তোমাৰ পাহাৰ শিল বা মাটিৰ পোৱা যায় মানুহে খনন খনন কৰি অ, কৰে উম - উম এ খনিজ খনিজ পদাৰ্থ তোমাৰ মূলত দুটা ভাগত বিভক্ত কৰিব।
হয়- হয় অ', অ',।
এ, এ এটা তোমাৰ ধাতৱ খনিজ বুলি কোৱা হয় এ যেনে তোমাৰ হা লোহা হওঁক তাম অহ, সোণ, ৰূপ সেইবিলাক আমি ধাত -ধাতব খনিজ পদাৰ্থ বুলি কওঁ আমি- আমি তাৰে অ', অ', আৰু আনটো হৈছে তোমাৰ অ, আজি অধাতৱ খনিজ। যেনে আমি এ কি হয় কয়লা, চুণশিল, পেট্ৰলিয়াম বাকি ঠিকে আছে সেইবিলাক অ, সেইবিলাক তোমাৰ অধাতব খনিজ শ্ৰম পদাৰ্থ বুলি কও আমি। এতিয়া অ', অ', এতিয়া অসমৰ কথা যদি ক'বলে যাওঁ অসম খনিজ পদাৰ্থৰ ক্ষেত ত্ৰত আচলতে যথেষ্ট চহকী ৰাজ্য।
চহকী হয়- হয়।
এ ডিগবৈ, দুলিয়াজান ৰ যে তেল আছে তেল শোধনাগাৰ সেই তেলৰ বাবে তোমাৰ আহ, অসমখন বিখ্যাত বুলি ক'ব পাৰি ডিগবৈত তোমাৰ এছিয়াৰ অন্যতম পুৰণি তেল শোধনাগাৰ আছে -আছে এতিয়া
হয়।
অ, ইয়াৰ ফলত তোমাৰ বহু লোকৰ কৰ্ম সংস্থ স্থাপনো হৈছে আৰু অসমৰ অৰ্থনৈতিটো মানে যথেষ্ট আগবাঢ়ি গৈছে। এ তাৰপৰিও তোমাৰ চোণশিল, কয়লা আদিয়ে - আদিয়ে খনিজো কিন্তু অসমৰ কিছুমান অঞ্চলত পোৱা যায় এতিয়া সেই- সেই যে খনিজ পদাৰ্থ খিনি আছে তাৰে কিন্তু মানে পৰিৱেশতো আমাৰ যে এতিয়া বৰ্তমান জলবায়ু পৰিৱৰ্তন আছে তাৰ ওপৰতো কিছুমান প্ৰভাৱ পৰা মানে পেলায় কিন্তু এতিয়া চাবলৈ গ'লে আমাৰ যি এ কয়লা হওক আহ সেইবিলাক যদি আমি পুৰো তাৰ- তাৰ পৰা তোমাৰ বহুত ধোঁৱা ওলাই এইবিলাক বায়ু প্ৰদূষন কৰে তাৰউপৰি আমি যি সেই খন এ খনিজ পদাৰ্থ খিনি যোন বিলাক অঞ্চলত পাওঁ তাত কি কৰা হয় সেই খনিজ পদাৰ্থ খিনি উলিয়াবৰ বাবে সেই উম, মানে সেই অঞ্চল খিনিৰ গছনি বিলাক কাটি পেলোৱা হয় বা মানে সেই হাবি বন বোৰ ধ্বংস কৰি পেলোৱা হয়। তাৰ পিছত আমাৰ মানে প্ৰকৃতিৰ যি ভাৰসাময় সেইখিনি আচলতে নষ্ট হয়। সেইকাৰণে আচতে, অ খনিজ সম্পদে তোমাৰ সেই ক্ষেত্ৰত অলপমান আমাৰ যি প্ৰাকৃতিৰ ভাৰসাম্য আছে, সেইখিনি বিনষ্ট কৰা দেখা যায়। এতিয়া আহ'আ, এতিয়া খনিজ পদাৰ্থ তোমাৰ কিছুমান অ সেই উ সেইখিনিৰ ওপৰিও তোমাৰ বিভিন্ন ধৰণৰ অসুবিধাও আছে। তোমাৰ মাটি খ্যয় ধৰি তোমাৰ নদ-নদী দষ দূষিত হয় আৰু বহুত বহুত আহ বহুত মানে বহুত ঠাইত এনেকুৱা হৈছে তোমাৰ, এ মানে ঘনিষ্ঠ পদাৰ উলিয়াবৰ বাবে তেওঁলোকৰ যি গাঁওসমূহ আছে, সেইসমূহ উচ্ছেদ কৰিবলগীয়া হয়। তাত উ অ আৰু তোমাৰ কি হয় আৰু আমাৰ যি এতিয়া কি হয় পেট্ৰলিয়ামৰ কথা তুমি কৈছা যে, গাড়ী-মটৰ যি মানে পেট্ৰলিয়াম পুৰাত যিখিনি ধোৱ ওলাই সেইখিনি আমাৰ বায়ুপদূৰষণ অ অ, অ অ এতিয়া তোমাৰ উ এই যি এতিয়া খনিজ পদাৰ্থ আছে। এইখিনি আচলতে এ মানে কি হয়! আমি পুনৰ এইবিলাকত ব্যৱহাৰ কৰি থাকিব নোৱাৰো কিন্তু। অ এই আৰু কি হয় তোমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত মানে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো। তাৰপৰিও কি হয় এইবিলাক এ মানে কম সময়ৰ ভিতৰত আমি সৃষ্টিও কৰিব নোৱাও। কাৰণ এইবিলা সূষ্টি কোটি কোটি বছৰৰ সময় লাগে। এতিয়া
হয় হয়।
আমি কিন্তু আমি সেইবিলাক কথা বুজি নাপাওঁ, বুজি নাপ পাই আমি যধে মথে সেই বস্তু বিলাক মানে এনেই খৰচ কৰি আছো। তাৰপৰেও অ অ অ, আচলতে আমি এতিয়া বৰ্তমান সম সময়ত তোমাৰ এইখিনি ব্যৱহাৰ কৰিলেও নহব। আমি যদি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সাঁচিবও লাগিব। তাৰপৰিও অ তাৰপৰিও এতিয়া তুমি কৈছা যে, কিছুমান বিকল্প আমি হাতত লব পাৰো। বিকল্পৰ কথা যদি কবলৈ যাওঁ, ম এতিয়া বৰ্তমান সময়ত কিছুমান ওলাইছো যেনে ধৰা, এইবিলাক ইলেক্ট্ৰিক কাৰ সেইবিলাক ওলাইছে, তাৰ তাৰ ওপৰি তোমাৰ যি চলাৰ এনাৰ্জি হওক, বায়ু শক্তি হওক, বা জলত জলবিদ্যুৎ হওক, জৈৱ শক্ত।
হয় হয় অ।
কিছুমান বিকল্প মানে বিকল্প শক্তিৰ মানে চিন্ত ধাৰাৰ এ কৰিছে মানে বৈজ্ঞানিকস
হয় হয় অ।
তাৰ ফলত অ, যাৰ ফলত আমাৰ আহ পৰিৱেশৰ ক্ষতি তুলনামূলক ভাৱে কম হৈ আহিছে আৰু উহু, বিশেষকৈ ক'বলৈ গ'লে সৌৰ শক্তিৰ দিনত কিন্তু আটাইতকৈ জনপ্ৰিয় এটা বিকল্প শক্তি হৈ
হয় হয়, অঁ।
পোহৰত তোমাৰ ব্যৱহাৰ কৰি সৌৰ পেনেলৰ মানে সহায়ত, বিদ্যুত উৎপাদন কৰা হয়।